হেল্ল' অ শুনিছো শুনিছো মোৰ মাততো শুনিছা নে?
অ শুনিছো শুনিছো কি কৰি আছা?
এয়া তোমাৰ এনেই বিচনাতে বহি আছিলো মোবাইল চাই চাই।
অ অ অ। এই ময়ো তোমাৰ এনেই বহি আছিলো অকণমান ৰাস্তাৰ ফালেও ওলাই গৈছিলো।
অ
নাই আহিছোহে এতিয়া বাকী ভাত পানী খালা নহয়
অ ভাত পানী খালো বাৰু দেই তুমি খালা নে?
অ ময়ো তোমাৰ খালো খালো দেই। বাকী খবৰ খাতি ভালেই নহয় আৰু ন। অ আমাৰো ভালেই ভালেই
তাকে আজি বহুত দিনৰ মূৰত ফোন কৰিলা আকৌ।
অ এই বহুত দিনৰ মই ফোন কৰিলো মানে তোমাৰ সেই কথা এটা আলোচনা কৰিবলগীয়া আছিলে গম পাইছা নাই
অ কি কথা
এ এতিয়া আমাৰ ধৰি লোৱা বহুত মানুহে বিশ্বাস কৰে ধৰি লোৱা স সফলতাৰ কাৰণে মানে ভাগ্য ভাগ্য মানে লাগে বুলি বিশ্বাস কৰে মানে গম পাইছা নাই আৰু আকৌ তে আৰু কিছুমান ক্ষেত্ৰত তোমাৰ কিছুমান লোকে এনেকেও বিশ্বাস কৰে যে ভাগ্য আচলতে ভাগ্য বোলা বস্তুটো নাই মানুহে তোমাৰ পৰিশ্ৰম কৰিলেহে মানুহে তোমাৰ সফলতা অৰ্জন কৰিব গতিকে তুমি এই দুটা বিষয়ৰ ওপৰত তুমি কি বুলি ভাবা আচলতে
এ এতিয়া যদি আমি চাও মানুহে কিন্তু সফলতা লাভ কৰিবলে অকল ভাগ্য ওপৰত জীয়াই থাকিলেই নহব বা অকল যদি কষ্টই কৰি থাকে সেইটো মানে বৰ এটা ভাল নহয় কাৰণ কি হয়
উম মানুহ সফল
হবলৈ ভাগ্য আৰু শ্ৰম এই দুইটাই লাগে মানে এ দুইটাই ভূমিকাটো বহুত বেছি এ কিন্তু আমি যদি চাও সফলতাৰ যদি আমি মূল চাবি কাঠি বুলি আমি এ কিছু লোকক সোধো যিসকল লোকে মানে জীৱনত সফলতা লাভ কৰিছে
অ অ পৰিশ্ৰম পৰিশ্ৰম হয় আচলতে কি উম তোমাৰ সফলতাৰ যদি আমি চাও অ আৰু পৰি
শ্ৰম আৰু ভাগ্য
হয় হয় এই দুইটাই বৰ
যদি আমি সম্বন্ধটো চাও তেনেহলে কিন্তু নাইনটি পাৰ্চেন্ট আমি পৰিশ্ৰম কৰিব লাগে বাকী টেন পাৰ্চেন্টহে কিন্তু ভাগ্যই কাম কৰে এতিয়া ধৰা কি হয় আমি যেতিয়া নিয়মীয়াকৈ আমি কামবোৰ কৰিম মানে ধৰা পৰিশ্ৰমৰ ক্ষেত্ৰত আমি যেতিয়া আ হা ধৰা কিবা এটা কামত সফল হবলৈ আমি যে তিয়া ধৰা অহৰহ প্ৰচেষ্টা কৰিম বা পৰিশ্ৰম কৰিম
অহ তেতিয়া কি হ'ব
আমি সেই তাত মানে সফলতা লাভ কৰিব পাৰিম। আৰু তেতিয়া যেতিয়া তুমি মানে পৰিশ্ৰম কৰিবা তেতিয়া ভাগ্যই তোমাক সহায় কৰিব।
হয়, হয় কোনো এনেকোৱা কিছুমান মানুহ আছে উম যিয়ে মানে কি তোমাৰ পইচাৰ প্ৰব্লেম আছে উ তেওঁলোকে তোমাৰ কি হয় সফল হ'বলৈ অকন হয় অঁ
লোকৰ ওপৰত মানে বিশ্বাস কৰা লোকসকলক আচলতে আমি মানে এ অকল কি বুলি ক'ব পাৰো মূৰ্খ মানুহ বুলি ক'ব পাৰো কাৰণ তুমি চোৱা অকল যদি ভাগ্যয়ৰ ওপৰতে বহি তুমি জীয়াই থাকা তোমাৰ একো লাভ নহয়। কাৰণ তুমি ধৰা পৰিয়ালটো পু পালৰ ক্ষেত্ৰতে যদি আমি চাওঁ তেনেহলে কি হ'ব যদি তুমি অকল ভাগ্যৰ ওপৰতে প্ৰতিষ্ঠিত হৈ থাকা তেতিয়া তোমাৰ ধন টকা পইচা তুমি কৰ' পৰা পাবা। এতিয়া পৰিয়াল এটা পোহপাল দিবলৈ আমাৰ কিমান খৰচৰ প্ৰয়োজন। ধৰা ল'ৰা ছোৱালীকে আদিক। কৰি বা নিজৰ ঘৰখনৰ খাদ্য বস্তু এইবিলাককে ধৰি।
অ'হ
এইবিলাক কিনিবলৈ জানো তুমি ভাগ্যয়ক এ হেৰি কৰি থাকিলে হ'ব জানো এ তুমি যদি। ভাবা ভাগ্য আছে যদি এইখিনি পাম আৰু নহ'লে নাপাওঁ। তেনেকে থাকিলে দেখোন তুমি ভোকে পিয়াহে মৰিব লাগিব। এই সেই ক্ষেত্ৰত যদি তেওঁ সেই ভাগ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যদি কৰ'বাত। পৰিশ্ৰম কৰিবলৈ ওলাই যায়। আজিকালি কিমান পৰিশ্ৰমী মানুহ আছে, যিয়ে কি হয় দিন। টো তোমাৰ হাজিৰা কৰে ছয় সাত ঘন্টা হাজিৰা কৰিও নিজৰ। পৰিয়ালটোক পোহপাল দিয়া দেখাই গৈছে। সেই ক্ষেত্ৰত যদি যিবিলাক মানুহে ভাগ্যৰ ওপৰত মানে জীয়াই থাকে।
অ'হ ওম হয়।
তাৰে যদি নাইনটি পাৰ্চেণ্ট
অহ হয়, হয়
এই সফলতাৰ ক্ষেত্ৰত কি হয় যেতিয়া তুমি পৰিশ্ৰম কৰিবা। তেতিয়া তুমি সময়ৰ সঠিক ব্যৱসায়টোৰ বিষয়ে জানিব পাৰিবা আৰু কি হয়, তুমি যেতিয়া সময়ৰ। সঠিক ব্যৱহাৰ কৰিবা মানে সময়মতে তুমি পৰিশ্ৰম কৰিবা তেতিয়া তুমি নিশ্চয় সফলতা। লাভ কৰিব পাৰিবা। এ ভাগ্যৰ ক্ষেত্ৰতো মই এইটো নকওঁ যে ভাগ্যয়ই। একেবাৰে মানে মূল্যৰ নাই তেনেকুৱা বুলি নকওঁ, এতিয়া কিছু কিছু কিছু ক্ষেত্ৰ মানে ভাগ্যও বহুত কাম কৰে। এতিয়া ধৰা তুমি পুলিচৰ ট্ৰেইনিং দিবলে গৈছা তেতিয়া তুমি পৰিশ্ৰমটো কৰিবাই। কিন্তু চাকৰিটো পাবলৈ কি হব তোমাৰ ভাগ্য থাকিব লাগিব। কাৰণ এনেকুৱা ধৰণৰ চাকৰি কি হয় ভাগ্য। গ্য থাকিলেহে লাভ কৰে কাৰণ ধৰা পুলিচৰ চাকৰিটো ইমান এটা সহজৰ। চাকৰি নহয় ইমান মানে সহজ কথা নহয়। পুলিচৰ চাকৰি কৰাটো। অ আমাৰ ধৰা গাঁৱতে বহুতো ল'ৰা মই এনেকুৱা দেখিছো।
অহ। হয়, অহ। হয়
ধৰা সদায় ৰাতিপুৱা মামা কোনো মানুহ শুইয়ে নুঠে কিন্তু সিহঁতে তেতি এতিয়ালে কিন্তু দৌৰি আহি ঘৰ পাই যায়হি একদম। আন্ধাৰ মুন্ধাৰৰ পৰা তেওঁলোকে দৌৰিব তাৰপিছত যেত। যেতিয়া মানুহ সাৰ পাব তেতিয়াহ'লে সিহঁতে কিন্তু ঘৰ আহি। তেওঁলোকৰ বাকী এক্সাৰচাইজ খিনি কৰিবলৈ আৰম্ভ কৰে এতিয়া চোৱা সেই ক্ষেত্ৰত। ইমান পৰিশ্ৰম কৰা ল'ৰা কেইটাও। মানে সিহঁতক ভাগ্যই সহায় কৰা নাই সেই ক্ষেত্ৰত যি লোকে একেবাৰে পৰিচ। নকৰে সেই লোকক বাৰু ভাগ্যয়ই কেনেকৈ সহায় কৰিব তুমি ভাবা। আজি প্ৰায় তিনি বছৰে সেই ল'ৰা খিনিয়ে এটা চাকৰিৰ কাৰণে ইমান অহৰহ প্ৰচেষ্টা কৰিছে ইমান কষ্ট কৰিছে হলেও কি হৈছে মানে তেওঁলোকক ভাগ্যই সহায় কৰা নাই।
হয়
ভাবা কিমান কষ্ট কৰিব লাগিব কাৰণ তুমি। ৰাতিপুৱা তিনটা চাৰিটাতে উঠি তুমি ইমান খিনি কষ্ট কৰি ইমান দৌৰি অহাৰ পিছত ইমান এক্সাৰচাইজ কৰাটো কিন্তু সাধাৰণ কথা নহয়।
সাধাৰণ কথা নহয়, হয়।
কেৱল তেওঁলোকেহে বুজি পাই যে তেওঁলোক সেই চাকৰিটো লাভ কৰিবলৈ কিমান কষ্ট কৰিছে। কিন্তু কি হৈছে তাৰ ফলতো আমি তেওঁলোকক ভাগ্যই সহায় কৰা দেখা নাই। আচলতে এই সফলতাৰ লগত ভাগ্য আৰু পৰিশ্ৰমৰ সম্বন্ধটো এনেকুৱাই। এতিয়া তুমি কি বুলি ভাবা ইয়াৰ বিষয়ে?
অ আচলতে তুমি এতিয়া তোমাৰ, অ ভাগ্য আৰু তোমাৰ পৰিশ্ৰমৰ ওপৰত ইমানখিনি কথা কৈছা বাৰু দেই। তুমি বহুত ভাল ভাল কথা কৈছা। মই তোমাৰ কথাবিলাক শুনি ভাল পাইছো। এতিয়া ধৰি লোৱা তোমাৰ মানে মানুহৰ লাভ কৰাটো তাৰ মানে ডাঙৰ লক্ষ্য হয় নহয়। কি হয় মই তোমাক যিটো প্ৰশ্ন সুধিছিলো। তোমাৰ সেই প্ৰশ্নটো মানে তোমাৰ বহুত দিনৰ পৰা বিতৰ্কত চলি আছে গম পাইছা নাই। মানে তোমাৰ এতিয়া মানে বহুত মানুহে কয় যে সফলতা মূল চাবি কাঠি কি? মানে বহুত মানুহে প্ৰশ্ন কৰে যে সফলতাৰ মূল চাবি কাঠি কি। ভাগ্য নে, নে পৰিশ্ৰম, হয় নহয়? এই প্ৰশ্নটো তোমাৰ বহুত দিন ধৰি পেলাই তোমাৰ সৃষ্টি হৈ আছে বহুত দিনৰ পৰা গম পাইছা নাই যে কিছুমান তোমাৰ কিছুমান লোকে এনেদৰে বিশ্বাস কৰে কি গম পাইছানে যে ভাগ্য ই মানুহৰ জীৱন নিৰ্ধাৰণ কৰে গম পাইছা নে নাই? আৰু কিছুমানে তোমাৰ এনেধৰণে কয় বা এনেধৰণে বিশ্বাস কৰে যে পৰিশ্ৰমেই হৈছে মানে সফলতাৰ একমাত্ৰ চাবিকাঠি বা পথ গম পাইছা নে নাই? এ তোমাৰ আচলতে তোমাৰ বাস্তৱ ৰূপত যদি চাওঁ বাস্তৱত আচলতে দুইটা ভূমিকা থাকিলেও মানে পৰিশ্ৰমক অধিক গুৰুত্ব দিয়া হয়। কাৰণ মই কেলে কৈছো কাৰণ তুমি যদি এনি টাইম যদি তোমাৰ তুমি নিজৰ ভাগ্যৰ ওপৰতে যদি তুমি বিশ ৰাখি থাকা। সেইটোতো তোমাৰ কেতিয়াও ভাল কথা হ'ব নোৱাৰে। দেই মোৰ মতে মানে কাৰণ তুমি যদি তুমি পৰিশ্ৰম কৰা
অ।
পাইছা নাই। তুমি যদি কিবা এটা পৰিশ্ৰম কৰা তেনে পৰিশ্ৰম কৰিলে কিন্তু তুমি তাৰ পৰা সম্পূৰ্ণৰূপে তুমি যিখিনি পাবলগীয়া তোমাৰ সেইখিনি তুমি পাবাই। তুমি পৰিশ্ৰম কৰাৰ ফলত তোমাৰ যিখিনি তোমাৰ লাভ কৰিবলগীয়া বস্তু আছে বা তুমি যিখিনি লাভ কৰিব লাগে। সেইখিনি সেইখিনি তুমি অবিয়াচলি লাভ কৰিবাই। সেইখিনি মানে তোমাৰ কোনো প্ৰশ্ন নুঠে সেইখিনি লাভ নকৰা গম পাইছা নাই। আমি মানে ভাগ্যতকৈ পৰিশ্ৰমৰ গুৰুত্বটো বেছি দিব লাগে। কিন্তু মই এটা কথাই বুজি নাপাও যে মানুহ বিলাকে তোমাৰ সেই ভাগ্যক লৈ মেলি কিয় ইমান চিন্তা কৰি থাকে? ভাগ্যটো তোমাৰ এটা, মানে সেইটো ভাগ্যটোৰ লগত মানুহে একো দেখুন প্ৰশ্নই নুঠে হয় নহয়? শ্ৰমৰ লগত ভাগ্যটো তুলনা কৰা একো প্ৰশ্নই নুঠে কাৰণ তোমাৰ ভাগ গ্যটো তোমাৰ এনেকুৱা ধৰণৰ কেতিয়াবা তোমাৰ ধৰি লোৱা লাক লাগি লাকটো ভাল হলে তুমি, কিবা এটা বস্তু তুমি ফ্ৰী কে পাব পাৰা। হয় নহয়? কিন্তু তুমিতো সেই বস্তুটো তুমি সদায় নোপোৱা ন? গতিকে মানুহে ভাগ্য গুৰুত্ব প্ৰদান কৰিছে হয় নহয়, হয় সেইটো এটা ডাঙৰ প্ৰশ্ন উঠি পৰে। কিন্তু আচলতে আমি মেইনকে গুৰুত্ব দিব লাগে আমি পৰিশ্ৰমৰ ওপৰত। কাৰণ তুমি-তুমি যদি তুমি ধৰি লোৱা পৰিশ্ৰম কৰা পৰিশ্ৰম কৰাৰ ফলত তুমি যিটো মূল্য পাবা, সেইটো তুমিটো পাবাই। কিন্তু তুমি ধৰিলোৱা যদি ভাগ্যৰ লগত যদি তুমি ভাগ্য তোমাৰ ভাগ্যত ভাল বুলি যদি তুমি বহি থাকা ঘৰত তেনেহলেতো তুমি নিজৰ পৰিয়ালতটো পোহ পাল দিব নোৱাৰা কিন্তু তুমি যদি পৰিশ্ৰম কৰি কৰা তেনেহলে তুমি পৰিশ্ৰম কৰি তুমি যিখিনি ধন বা টকা পইচা উপাৰ্জন কৰিবা এই টকা পইচা দি তুমি ধৰি লোৱা তোমাৰ নিজৰ পৰিয়ালখন তুমি চলাব পাৰিবা বা তোমাৰ পৰিয়ালটো তুমি পোহপাল দিব পাৰিবা ন গতিকে মই সেই তেনেকে ভাবো মানে মই তোমাৰ পৰিশ্ৰমটোকহে বেছি গুৰুত্ব দিওঁ গম পাইছা নাই
অ ইয়াক মই।
কি হয় পৰিশ্ৰমটোৱে কি কৰে আমাৰ যিখিনি লক্ষ্য থাকে। এতিয়া ধৰি লোৱা তুমি যদি পৰিশ্ৰম কৰা তোমাৰ যিটো লক্ষ্য থাকে তোমাৰ ধৰি লোৱা লক্ষ্যটো হৈছে যে। এনে ধৰি ল'বলে কৈছো আৰু দেই। তোমাৰ ধৰি লোৱা তোমাৰ যেনিবা লক্ষ্যটো হৈছে তুমি তোমাৰ নিজৰ পৰিয়ালটোক তুমি ভালদৰে। পোহপাল দিয়া হয় নহয়, নহ'লে তোমাৰ ধৰি লোৱা সেইটো তোমাৰ লক্ষ্য পূৰণ কৰাত তোমাৰ। পৰিশ্ৰমটোৱে সহায় কৰিব হয় নহয়। আৰু তোমাক তুমি যেতিয়া পৰিশ্ৰম কৰিবা পৰিশ্ৰমে কি কৰিব তোমাৰ। এ মানুহৰ যি ধৈত ধৰ্য্য মানে ধৰ্য্য তাপা ধৰি লোৱাছ। খলা বা তোমাৰ নিজৰ ওপৰত থকা আত্মবিশ্বাস সেই বিলাক মানে বি। দ্ধি কৰে গম পাইছা নাই। এতিয়া তোমাৰ বহুত মানুহ এনেকুৱা আছে তোমাৰ এনেকে ধৰি লওক পৰিশ্ৰম কৰিবলে যায়। ঘৰৰ পৰা পৰিশ্ৰম ক কৰিম বুলিয়ে যায় একদম ভালদৰে পৰিশ্ৰম কৰিম বুলিয়ে যায়।
অ কি কৰে।
কৰিম বুলি কিন্তু মানে তাত পৰিশ্ৰম কৰিবগে নোৱাৰে। তোমাৰ ধৰি লোৱা তুমি যেতিয়া পৰিশ্ৰম কৰিবলৈ যাবা এনে তোমাৰ ধৰি লোৱা তাততো তুমি। অ যিমানখিনি সময় বান্ধি দিয়ে সেই সময়খিনিতো তোমাৰ ভালকৈ কাম কৰিবই লাগিব হয় নহয় কিন্তু মানে সেই বহুত মানুহ সেই তাতে বিফল হৈ যায়। তোমাৰ ধৰি লোৱা কামখিনি সকলো কাম কৰিব নোৱাৰে ধৰি লোৱা ছয়ঘণ্টা সাত ঘণ্টা সিহঁতে। কৰিব নোৱাৰে কাম যাৰ ফলত সিহঁতে মানে তোমাৰ হাৰ মানে গম পাইছা নাই। আৰু সিহঁতৰ মানে ধৈৰ্য নাই ইমান ইমান দেৰি ধৰি লোৱা এটা কাম কৰিবলৈ সিহঁতৰ ধৈৰ্য নাই। গম পাইছা নাই। ক্ষেত্ৰত আচলতে ধৈৰ্য লাগে আমাক। আমি আমি যদি পৰিশ্ৰম কৰো তেনেহ'লে আমাৰ ধৈৰ্য শক্তিটোও বৃদ্ধি হয়। গম পাইছা নাই আকৌ তাৰ লগতে আমাৰ যিটো শৃংখলা আমি ধৰি লোৱা। শৃংখলাবদ্ধভাৱে আমি থাকিব পাৰোঁ। আৰু মানে কি হয় আমাৰ যিখিনি তোমাৰ অ। পৰিশ্ৰম কৰিলে মানে আনৰ ওচৰত যিটো মানে সৰু হয়। মানুহৰ মানৰ মানে আনৰ ওচৰত সৰু হোৱা তোমাৰ সেইটো শক্তিটো আহি পৰে আৰু। গতিকে পৰিশ্ৰম আমি সেইকাৰণে কৰিব লাগে আৰু পৰিশ্ৰম কৰিবলে আমি। আচলতে পৰিশ্ৰম কৰাটো কিন্তু ইমান সহজ কথা নহয়। অবশ্যে গম পাইছা নাই কিন্তু যিসকলে কৰিব পাৰে। সেইসকলে কিন্তু জীৱনত কিন্তু উন্নতি কৰিবই কিন্তু সেইটো একদম চিধা কথা। এতিয়া তোমাৰ পৰিশ্ৰমৰ গুৰুত্ব বহুত আছে গম পাইছা নাই। এতিয়া তুমি ধৰি লোৱা পৰিশ্ৰমৰ অবিহনে তুমি কোনো। কোনো মানে ডাঙৰ একো কামেই তুমি। তুমি সফল ভাৱে তুমি সম্পন্ন কৰিবই নোৱাৰিবা গম পাইছা নাই। আৰু তোমাৰ মই তোমাক কৈছোৱে যে পৰিশ্ৰমে কি কৰে মানুহৰ- যিটো আত্মবিশ্বাস সেই আত্মবিশ্বাসো বৃদ্ধি কৰে। আকৌ তোমাৰ মানে পৰিশ্ৰম যেতিয়া তুমি কৰি থাকিবা তেনে হ'লে তোমাৰ কি হ'ব- পৰিশ্ৰমে তোমাৰ তুমি যদি কিবা এটা কামত বিফল হোৱা তেনে হ'লে আকৌ সেই- পুনৰ চেষ্টা কৰিবলৈ যিটো সাহস। সেই সাহছ সাহসটো কিন্তু প্ৰদান কৰে কেৱল পৰিশ্ৰমে গম পাইছা নাই। গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে পৰিশ্ৰমৰ ভূমিকা বহুত আছে আৰু তাৰ ক্ষেত্ৰত চাবলে গ'লে সমান্তৰাভাৱে কিন্তু ভাগ্যৰো ভূমিকা নথকা নহয়। ভাইগৰো কিছুমান ভূমিকা আছে ধৰি লোৱা ধৰি লোৱা এতিয়া ভাইগ, গৈ কেতিয়াবা আমাক সুযোগ দিয়ে হয় নহয়। তুমি যদি যদি সঠিক সময়ত যদি সঠিক ঠাইত উপস্থিত। থাকা তেনে তুমি সেই ভাগ্যয়ৰ অংশ হব পাৰা হয় নহয়। কিন্তু তোমাৰ সেই ক্ষেত্ৰত কিন্তু তুমি সঠিকছ ঠাইত বা সঠিকছ স্থানত তুমি থাকিব লাগিব। তেতিয়া তুমি সেই ভাগ্যটোৰ জৰিয়তে তুমি কিবা এটা বস্তু লাভ কৰিব পাৰিবা গম পাইছা নাই। আৰু তুমি মানে যিখিনি সুযোগ থাকে ভাগ্যই তোমাক যিখিনি সুযোগ দিয়ে, সেই সুযোগখিনি যদি তোমাৰ, পৰ্যাপ্ত জ্ঞান থাকে তেনেহ'লে তুমি সেই সুযোগক কিন্তু মানে-